হেল্ল' হেল্ল'
কি খবৰ
খৰ ভালে তুমি কি কৰি আছা
মই এয়া উঠিছোোৱে মাত্ৰ কালি অলপ
অ উম ময়ো দিম ময়ো উঠি কেনে তাকত ৰাণঙত মানে কপ কৰি আছো ৰদত
অ ঘৰতেো বাস কৰি আছা নে
উম অকৰে আছো আৰু সৰুৰ খাতি ভালে নাই
ভাল ভাল
ক' আৰু ক'তোবা প্লেন আছে ন
প্লেনিং বনাই আছো অহা মাহতহে আছে আছে অহা মাহ মানতহে যাম এইটোোমা মানে গ'লেই ন
উম সেইিকেই গল
সেইৰণে কৈছোঁ অ আমাৰ যম গে তুমি তুমি কিবা বনাইছা নেকি
অ মই তাকে ভাবিছো তোমাৰ লগতে যাওঁ বুলি
অ আহিবা
উম তে গ্ৰুপত জন জইন হৈ যাম তুমাৰ লগত যাম হম
ক'ত যাবা
উম ক'ত যাবা তুমি ক'ত ভাবিছা
মইতো ভাবি আছো হেৰিত যাম বুলি গুৱাহাটী পল্টন বজাৰ যাম বুলি ভাবিছিলোঁ
পল্টন বজাৰতো মই গৈ আহিছো যোৱাকালি গৈ আহিলো
অ মানে মই এইফালেদি পম বজাৰ লৈ শ্বিলং যাম বুইছা অহা মাহত
উম অ শ্বিলং শ্বিলং গলে ঠিকে আছে চেভেনচিষ্টাৰ ৱাটাৰ ফল কেইটা চাই হ ন
উম একবাৰ গলো বাৰু আকৌ এবাৰ যাম মানে ফেমিলিৰ লগত। যাম আৰু উম ফেমিলি লগত গ'লো একো ন আৰু তুমিও পাৰিবা যাবলৈ।
নহ তুমি মানে লগৰ লগত যাম নে তুমি ফেমিলিও লৈ যাবা
ফেমিলীয়ে যাব লগত বাৰু কিন্তু মানে লগৰ কিছুমানো যাব মোৰ
উম তেন্তে ময়ো ময়ো ওলাই আছো
অ' ওলাবা বেছি নালাগে তুমি
উম মানে তাৰিখটো কিমান কেই তাৰিখে মানে যাম।
ধৰা অহা মাহৰ বিশ পোন্ধৰ তাৰিখ।
বিস্তাৰ। পোন্ধৰ বিশছ তাৰিখে মানে ন। অ', আৰু এনে। প্লেনৰ বাজেট কিমান হব লাগিব? বাজেট কিমান ললে ভাল।
তুমি অকলে যাবা না তুমি একদম মানে। মই যদি তোমাক ছাজেশ্য কৰো, তেনেহলে তুমি পাঁচ ছয় হেজাৰ টকাত হৈ যাব।
পাঁচ ছয় হাজাৰত হৈ যাব মানে ভাবিলো আমিতো এতিয়া গৈয়ে কে ফুৰি নাহো এদিন। দুদিন থাকিয়ে আহিম।
আহ আমি তিনিদনৰ কাৰণে য
উম। মানে এতিয়া তাত যাম, আমি প্ৰথমতে আমি গুৱাহাটীৰ পৰা যাম নহয় জানো?
উম গুৱাহাটীৰ পৰা যাম।
গুৱাহাটীৰ পৰা শ্বিলং।
হম।
শ্বিলঙৰ এতিয়া ভাড়া কিমান লৈ বা গুৱাহাটী টু শ্বিলং।
আমিতো তোমাৰ হেৰি কৰি যাম নিজৰ পাৰ্চনেল গাড়ী লৈ যাম।
অ পাৰ্চনেল গাড়ী লৈ যাব?
উম।
আহ। তেন্তে উম, তুমি হয় যে পাৰ্চনল গাড়ীত জবা হব জানো।
অ', তিনিটা গাড়ী হে নিম।
অ' তিনিটা গাড়ী নিলে তো হৈ যাব আৰামছে।
উম। তোমাৰা দুটা চুইফট দিজাৰ আছে। আৰু এখন বালনো আছে।
উম উম। লগতে তিনিখন যাব মানে ন।
উম আৰু মই যদি মানে মই ফাৰ্ষ্টটে ভাবিছিলো বাই বাইকত যাম বুলি তাৰপিছত বাইকত গ'লে ভাল নহব কাৰণ গোটেই খিনি মানুহ যাব নোৱাৰো ঘৰৰ। আকৌ মই অকলে অকলে পিছ বাইকখন লৈ গলে অলপ। বেয়া হৈ যাব ন।
মোৰো প্লেন সেইটোৱে আছিলে। বাইকত গ'লে মানে আমি লগৰ লগৰ মিলি কেনে। যাব পাৰিলো হেতেন। এতিয়া ফেমিলি গ'লেতো নোৱাৰি এতিয়া কাৰতে যাব লাগিব নিজৰ।
আকৌ। ফেমিলিৰ লগত গ'লেওকো আমাৰ যোনখন লগৰখিনিৰ কাৰ এেইখন বেলেগ হ'ব।
অ' লগৰখ অ ঠিকেই এখন গাড়ীত। অ' এখনত ফেমিলি আৰু বাকী দুখনত আমি লগৰ লগৰ।
উম উম।
অ, খোৱা বোৱাতো নিজৰ থাকিব আৰু তাত থাকিলে ৰুম চুমটো ল'ব লাগিব।
অ, তাতে ৰুমৰ বেছি দামো নহয়।
উম, কিমান মা
একদিনৰ এজনৰ ল'ব সাতশ আঠশ টকামান ল'ব।
উম, ঠিক আছে সাতশ আঠশ হলে। মানে আৰাম যে পাচ ছয় হাজাৰত হৈ যাব ন।
উম, আৰামচে।
উম, তাকে গৈ ঘূৰি আহো।
আমাৰ ইয়াতে তেজপুৰত বহুত দামটোবে। ৰুমবিলাকৰ, একদিন থাকিলে।
পোন্ধৰশ দুই হাজাৰ।
উম,
দিয়ে - দিয়ে চয় সাতশ আঠশ।
উম,
এ আৰু উম, মইতো বাৰু অকলেই যাম।
উম, বাকী আৰু এতিয়া কোৱা, কি কাম কৰি আছা?
উম, কি ক'লা?
কাম কি কৰি আছা।
উম, এনে প্ৰাইভেট চেক্টৰত কৰি আছো এতিয়া।
দোকানখন আছিল নহয় তোমালোকৰ, চলি আছে নে নাই এতিয়া?
দোকানখন বাৰু এতিয়া চলি আছে লাহে, মানে ইমানো নহয় মানে। যিমান হ'ব লাগে সিমানটো বাৰু চলি আছে।
উম, চলাই থাকা অলপ ভাল - ভাল বেলেগ - বেলেগ ভেৰাইটিজ বস্তু আনি সুমুৱাই দিয়া দোকানটোত।
অ, তাকেই ভাবিছো এতিয়া লাহে ধীৰেকে এতিয়া খুমাম, পূজা সময়ো আহি আছে। আপত ভাল - ভাল বস টো খোমাম বুলি ভাবিছো। এই গাৱৰ লগৰ কেইটাই দোকানত - দোকানত থাকিলে মানে সিহতে আৰু কি কও।
বাকী খাই শেষ কৰি দিয়ে চাগে বচ বস্তু। নিদিলেও বেয়া পাব নহ।
উম, সেইটো হয়। আৰু গাৱলীয়া দোকানতো জানাই আৰু, কেনেকা টাইপৰ থাকে। আৰু নিদিলেও নচলে, দিলেও নচলে।
উম,
দুফালৰ পৰা অসুবিধা হয়।
গাৱৰ মানুহ, নিদিলেও পাব বেয়া।
উম - উম সেইটোয়েইটো। দিলেও বেয়া, নিদিলেও বেয়া। এটা টাকটুক টাকটুক চলি আছো আৰু।
উম,
এতিয়া লাহে ধীৰেকে উঠাই কিনে চলাও, কি হয়।
সেই তাকেহে। এতিয়া তোমাৰ পূজাও আহি আছে না, অলপ ভালেই হ'ব লাগে।
এতিয়া পূজাও আহি আছে, পূজাৰ সময়।
ফাষ্টফুট উলিয়াই দিবা পাৰিলে।
অ, তাকেই ভাবিছো ফাষ্ট ফুড ওলাই দিম মম চাওমিন। সেইকেইটা অপেনিং কৰিলে তো চলিব, নহয় জানো?
অ, চলিব আৰামছে আৰু মইতো যামেই তোমালোকৰ ফালে ন তাতে এ ক'ব নোৱাৰি পাৰ্টনাৰশ্বিপতে খুুলি ল'ম দিয়া নহ'লে।
অ, পাৰ্টনাৰশিপতো আহি গ'লেই হৈ গ'ল।
মইতো চব বস্তুৱেই পাৰোঁ বনাবলে।
উম, তেতিয়াহলে মাষ্টাৰ শেপত জৰুৰত নাই, তেন্তে হৈ গ'ল তুমি জানাতো আৰু হায়াৰ কৰিব নালাগে কাকো-কাকো হায়াৰ কৰিব নালাগে।
যি পাম দুটায়েই মিলাই মিলি ভগাই ল'লেই হ'ল না।
উম-উম, জানো দেখোন ভালেই তো। তুমি জানিবা, কাকো তেল মাৰিব নালাগে কাকো মানে কষ্ট দিব নালাগে।
উম,
সেইটো কাৰণে তুমি জানা আহি যাবা দুইজনক মিলি কেনে ঘুৰিম। কোনফালে খুলিম বা?
তোমাৰ দোকানটো যোন দোকানতো যুনপিতে আছে।
উম-উম।
এই দোকানটোতো তোমাৰ সেয়া হেৰি বস্তু পোৱাহে দোকান কচমেটিকৰ বস্তু পোৱাহে দোকান। দোকানটোৰ সন্মুখতে খুলি দিম, অলপ কিমান ডাঙৰ নহয় ইমানো সৰু নহয় ধৰা, দোকানতো সন্মুখত খুলি ভাল হ'ব, তাতে ফাষ্ট ফুডো পোৱা যাব আৰু এইফালে চিগাৰেট গুটখা। বাকী ঘৰৰ বস্তুও পোৱা যাব, দুইখনে চেল লাগিব তেতিয়া।
ঠিকেই এনেকে খুলি দিয়া, ঠিকে প্লেন উম, ভাল। উম। আৰু আৰু চবটো বাকী খবৰ-খাতি ভালে না?
খবৰ-খাতি ভালেই বাৰু। এ বাকী তুমি এইফালে আহিম বুলি ভবা নাই? নাহা হ'লা এইফালে আজিকালি। হেল্ল' হেল্ল'। শুনি পাইছানে, হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'।